নমস্কাৰ বন্ধু।
আহ কোৱা।
কি কৰি আছা?
এনে আছো তুমি কি কৰি আছা?
ময় এনে আছিলো ৰবা তোমাৰ লগত এটা বিষয়ৰ ওপৰত কথা পাতিম বুলিহে কল কৰিলো। তোমাক
আহ কোৱা কি বিষয় কথা পাতিবা?
আমি আজি মোবাইল ফোনৰ বিষয়ে কথা পাতো ব'লা।
অ'।
তোমাৰ ওচৰত মোবাইল ফোন, তোমাৰ ওচৰত মোবাইল ফোন আছেনে?
অ' মোৰ এটা মোবাইল ফোন আছে তোমাৰ আছে নে মোবাইল?
আছে আছে মোৰো আছে। তুমি প্ৰথম কেতিয়া মোবাইল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিলা?
বিদ্যয়ালয়ত পঢ়ি থকাৰ সময়ৰ পৰাই ব্য্য়ৱহাৰ কৰি আহিছো মই মোবাইল। তুমি কেতিয়া আৰম্ভ কৰিছিলা মোবাইল চলোৱা?
ময়ো সেই সময়তে আৰম্ভ কৰিছিলোঁ। পিছে তুমি বিদ্য়ালয়ত কিমান সময়ত, মোবাইল ব্যৱহাৰ কৰা? দিন মানে দিনটোত কিমানান মোবাইল ব্যৱহাৰ কৰা তুমি এনে?
আহ প্ৰয়োজন অনুসৰি প্ৰায় দুয়ৰ পৰা তিনি ঘন্টা ব্য্য়ৱহাৰ কৰো। তুমি কিমান সময়ত ব্যৱহাৰ কৰা?
ময়ো প্ৰায় একে সময় ব্যৱহাৰ কৰো তুমি যি কলা, দুই তিনি ঘণ্টা তাই? তুমি বেছিকৈ কছে কি কামত ব্যৱহাৰ কৰা মোবাইল ফোন?
মই বেছিকৈ ফোন কৰা পঢ়া শুনা কৰাৰ আৰু গুগলত তথ্ বিচৰা আৰু হোৱাটছপত কথা পতাৰ ব্য্ৱহাৰ কৰোঁ আৰু মাজে মাজে গেম খেলো। মভি চাও। কিল অ' সেইকাৰণে সেইবোৰৰ ব সেইবিলৰ ওপৰতে মই ব্য্ৱহাৰ কৰো। তুমি কি কি কৰা মবেল?
ময়ো সেই ইউটিউবত শিক্ষামূলক ভিডিঅ' চাওঁ। তাৰ উপৰিও বন্ধু বান্ধৱীৰ লগত বন্ধু বান্ধৱৰ লগত যোগাযোগ কৰোঁ। তাৰ উপৰিও যি তুমি কলা যে হোৱাটছআপত কথা পতা গুগলত তথ্য বিচৰা। গেম খেলাো আদি ময়ো একেই তোমাৰ দৰে সেই সেইবিলাক কামতে ব্যৱহাৰ কৰোঁ।
মোবাইল ফোনৰ আটাইতকৈ ডাঙৰ উপকাৰটো কি পিছে?
মোৰ মতে যিকোনো ঠাইৰ মানুহৰ লগত মুহুৰ্ততে যোগাযোগ কৰিব পৰা যায়। সেইটোয়ে মই ভাবো যে এইটো বহুত ভাল উপকাৰ হয় মোবাইলৰ, তোমাৰ মতে কি কি উপকাৰ বেছি ভাল লাগে? মোবাইলৰ?
মোৰ মতে যিকোনো ঠাইৰ মানুহৰ লগত মুহূুৰৰ্ততে যোগাযোগ কৰিব পৰা যায়। তাৰত দেশ বিদেশৰ বাৰ্তাও বহুত দেশ বিদেশত ঘটি থকা কথাও আমি জানিব পাৰোঁ।
অ'।
তোমাৰ মতে আৰু কি কি উপ কৰি
মোৰ মতে আৰু পঢ়া শুনাৰ বাবে বহুত সহায় হয় মোবাইলটো। যিকোনো বিষয়ত তথ্য সহজে বিচাৰি পাব পাৰি। পিছে তুমি অনলাইন পঢ়া কৰা নে?
হয় হয় প্ৰয়োজন হলে অনলাইন ক্লাছ কৰো আৰু নোট বিচাৰো। তুমিও অনলাইন ক্লাছ কৰা নেকি?
হয় নতুন বিষয় বুজিবলৈ সিক হয় হয় মই নতুন বিষয় বুজিবলৈ শিক্ষামূলক ভিডিঅ' চাওঁ মোবাইলত। আৰু বহুত কিছুমান জানিব লগা বস্তু নাজানিলে মোবাইলৰ পৰা মই
তুমি, তুমি অনলাইনত কি শিকা?
মই, তেনেকে অনলাইনত আমাৰ যিবিলাক যিবিলাক তথ্য যিবিলাক আমি মানে কিছুমান বস্তু আমি কিতাপত নাপাও পাৰো মানে ধৰ কিতাপ নাই ধৰ খন কিতাপ সেইটো বিষয়ে জানিব খুজিলে আমি অনলাইনৰ যোগেদি চাব পাৰোঁ। ত' তেনেকুৱা শিক্ষাবিলাক বহুতো কাম কৰিব পাৰো বুলি ভাবো মই। হয় প্ৰতিদিনে অলপ সময় কৰো।
আহ।
অ' তুমি পিচাৰা সামাজিক মাধ্যয়ম ব্য্ৱহাৰ কৰা নে?
হয় হয় কিন্তু সীমিত ভাৱে ব্য্ৱহাৰ কৰো। আৰু কিছুমান ভাল সামাজিক মাধ্য়ম যেনে, ফেচবুক হোৱাটছআপ আদি মই ব্যৱহাৰ কৰোঁ। তোমাৰ মতে বেছি সময় সামাজিক মাধ্্যমত থকাটো ভাল নে বেয়া?
হ বেছি সময় সামাজিক মাধ্যমত থকাতটো ভাল নহয়। কো বেছি সময় সেইবিলাক চোৱাৰ ফলত আমি সেইটোৰ প্ৰতি বেছি আসক্তক্ত হৈ যাওঁ আৰু সেইটো বস্তু বেছি চাউ চাউ লাগি থাকে আৰু চোৱাৰ ফলত আমাৰ চকুৰ বেমাৰ হয় বা ছালৰ বেমাৰ হয় ম মই ভাবো যে সীমিত পৰিমানে, থাকিব লাগে বেছি সময় নালাগে সীমিত ভাৱে। ব্য্ৱহাৰ কৰিব লাগে বুলি ভাবো মই।
অ'। তমাৰ পঢ়া শুনা মোবাইল ফোন কেনেকৈ সহায় কৰে তোমাৰ মোবাইল ফোনে পঢ়া শুনা?
মোৰ মতে মোবাইল ফোনে অনলাইন ক্লাছ কৰিব পাৰোঁ। নোট বিচাৰি বিচাৰি পাব পাৰো আৰু নতুন নতুন বিষয় সহজে শিকিব পাৰো, তেনেকৈ আৰু তুমি পঢ়াৰ বাবে কি কি এপ ব্যৱহাৰ কৰা প হৈছে?
মই বিশেষকৈ ইউটিউব আৰু বিভিন্ন শিক্ষামূলক এপ ব্যৱহাৰ কৰোঁ। তই পিছে ভোুলত তথ্য বিচাৰেনে?
হয় কিবা নজনা কথা থাকিলে গুগলত বিচাৰি পঢ়োঁ। তুমি অনলাইন, তুমি পিছে অনলাইন অভিধান ব্যৱহাৰ কৰা নে?
হয় হয় কঠিন শব্দৰ অৰ্থ চাবলৈ অনলাইন অভিধান মই ব্যৱহাৰ কৰো মাজে মাজে। তোমাৰ মতে ছাত্ৰ ছাত্ৰীৰ বাবে মোবাইল কিমান উপকাৰী বুলি ভাবা?
সঠিকভাৱে যদিও ব্য্ৱহাৰ কৰে তেতিয়াহ'লে বহুে উপযোগী হয়। কিন্তু খেলা গেম খেলা বা সামাজিক মাধ্য়মত বেছি সময় নষ্ট কৰাটো উচিত নহয় বুলি ভাবো মই। তুমি কি ভাবা?
ময়ো একেই ভাবো মোবাইল পঢ়াৰ সহায়ত হ'ব লাগে। বাধা নহ নহ'ব লাগে। আৰু যিহেতু মোবাইল ফোনটো বেছি চলালে চলাব নালাগে। এইয়ে ভাবো, তুমি মোবাইলত বাতৰি পঢ়া নে?
হয় মই প্ৰতিদিনে দেশ বিদেশৰ খবৰ পঢ়িবলৈ চেষ্টা কৰোঁ। তুমি বাতৰি পঢ়া নে বা কিয় পঢ়া?
মই বাতৰি পঢ়িলে নতুন নতুন ঘটনা জানিব পাৰো। সেই বাবে মই বাতৰি পঢ়ো নবা সাধাৰণ জ্ঞান বৃদ্ধি পাই বাতৰি পঢ়িলে। তুমি কি ভিডিঅ' কল কৰা নে নাই মোবাইলত?
হয় দূৰত থকা যি আত্মীয় আৰু বন্ধুৰ লগত ভিডিঅ' কল কৰোঁ। তুমি ভিডিঅ' কল কেতিয়া ব্যৱহাৰ কৰা পিছে?
হয় বিশেষকৈ পৰিয়ালৰ কোনো সদস্যয় বাহিৰত থাকিলে ভিডিঅ' কল কৰাৰ জৰিয়তে কথা পাতো।
আৰু বহুতো লগ বন্ধু মোৰ, বহুত দূৰত থাকে যিহেতু মই এতিয়াও তেওঁলোকৰ লগত বেছি কথা বতৰা আজিকালি পাতা নাযায় সেইবাবে মই ভিডেঅ' কলৰ জৰিয়তে তেওঁলোকৰ লগত কথা পাতো। তোমাৰ মতে মোবাইল ফোনে যোগাযোগ কেনেকৈ সহজ কৰি তুলিছে?
কিয়নো আগতে যেতিয়া তুমি কাবাক কিবা কথা জনাব লগা আছিল বা আানিব লগা থাকিলে আগতে এখন চিঠি লিখি কেনে পঠাই দিব লগা আৰু চিঠিখন যাওঁতে বহুত দিন লাগিছিল। কিন্তু আজিকালি কেইছেকেণ্ড মানৰ ভিতৰত তে ফোনৰ জৰিয়তে কত মানে আমি বাৰ্তা লাভ কৰিব পাৰো। তেনেকুৱাই আৰু বহুতো যোগাযোগত সহায় কৰিছে আজিকালি। তুমি পিছে অ অনলাইন পে'মেণ্টত মোবাইল ফোন ব্যৱহাৰ কৰা নে?
হয় মই কেতিয়াবা দোকানত গ'লে ইউ পি আইৰ জৰিয়তে ধন প্ৰতিশোধ কৰো। তুমি কি বুলি ভাবা ইউ পি আইৰ সুবিধা কেনেকুৱা তোমাৰ মতে?
বহুত সুবিধাজনক কিয়নো নগদ টকা নাথাকিলেও সহজ সহজে ধন পৰিশোধ কৰিব পাৰি। তুমি কেতিয়াবা অনলাইন টিকট বুকিং কৰি পাইছানে?
হয় মই এবাৰ ৰেলৰ টিকত মবাইলৰ জৰিয়তে বুক কৰিছিলো। আৰু বহুতো কিবা ধৰ আহ, কিবা ধৰ, কিবা ধৰক ওচৰে পাজৰে কিবা অনুষ্ঠান চনুষ্ঠা হলে টিকট চিকট কাটিলে মই মবাইলত জৰিয়তে কথাটো তুমি কি কেতিয়াবা অনলাইন কিবা বস্তু অৰ্ডাৰ কৰা নে অনলাইনত?
নহয় যিহেতু আজিকালি অনলাইন আৰু বহুতো এপ যিবিলাক ওলাইছে, তাৰ পৰা আজিকালি সকলো বস্তুৱে ক'বলৈ গ'লে অনলাইন যোগে কিনিব পাৰি ত' মিয়ো অনলাইন অৰ্ডাৰ কৰিছো বহুখিনি বস্তু।
এতিয়াতো আমি মোবাইলৰ বিষয়ে বহুতো কথা বতৰা পাতিলো। তোমাৰ মতে মোবাইল ফোনৰ অপকাৰ কি কি পিছে?
মোৰ মতে মোবাইল ফোনৰ অপকাৰৰ মানে বেছি সময় যদি মোবাইল ব্যৱহাৰ কৰো আৰু তেতিয়া সময় নষ্ট হয়। বা পঢ়া শুনাৰ ক্ষতি হয় আৰু স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰে। চুকুৰৰে বেমাৰ হয় বা ছালৰ বেমাৰ হয় আৰু মানুহে এলেহুৱা হৈ পৰে। ত তেনেকুৱাই তোমাৰ মতে আটাইতকৈ ডাঙৰ অপকাৰটো কি পিছে?
মোৰ মতে মোবাইলৰ প্ৰতি অসস্তি আটাইতকৈ ডাঙৰ সমস্যা। বহুতে ঘন্টাৰ পিছত ঘন্টা মোবাইল চাই থাকে আজিকালি ল'ৰা তুমি কি এই সমস্্যাতটো দেখিছানে?
হয় মোৰ কিছুমান বন্ধু আছে যিয়ে বহু সময় গেম খেলাত আৰু সামাজিক মাধ্যমত সময় কটাই বহুত সময় কটাই দিয়ে। ত' সেইটো বাবে, তেওঁলোকে সেইটো আসক্তি হোৱাৰ ফলত তেওঁলোকে এতিয়া মোবাইল নোোৱাৰ পৰা থাকিব নোৱাৰা ত' সেইবিলাক ক্ষেত্ৰত মই ভাবো যে সেইবিলাক বহুত অপকাৰ হয় মোৰ মানুহৰ। ত' আজি তোমাৰ লগত মই মোবাইল ফোনৰ বিষ কথা পাতি বহু ভাল লাগিল।
আৰু আৰু এটা কথা আছিল তোমাৰ লগত।
অ' কোৱাচোন পিছে।
তোমাৰ মতে তুমি দিনে কিমান সময় মোবাইল ব্য্ৱহাৰ কৰা উচিত বুলি ভাবা?
মোৰ মতে দিনে তিনিৰ পৰা চাৰি ঘন্টা মোবাইল ব্য্ৱহাৰ কৰিব লাগে তেতিয়া মই ভাবো যে ইমান অপকাৰ নকৰে ভাব।
অ' আজিটো তুমি এইটো বহুত ভাল ভাল মোবাইলৰ তোমাৰ লগত বহুত ভাল ভাল লাগিল মোবাইলৰ কথা পাতি।
মোৰো তোমাৰ লগত আজি মোবাইলৰ বিষয়ে মোৰো তোমাৰ লগত আজি মোবাইলাই বিখনৰ বিষয়ে কথা পাতি বহুত ভাল লাগিল।
অ' মই আছে কাৰণে আছে অ' আজিৰ কাৰণে ৰাখো দিয়া মই এতে ন?
অ' ঠিক আছে দিয়া ৰাখিছোঁ আজি।
অ'।